ভাল তোমাৰ?
মোৰো ভালেই দিয়া কি কৰি চ পিছে এতিয়া
কি ক'লা?
কি কৰিছে?
কৰিছা কি? এ বাদাম খাই আছো। ৰ'বা।
আজি ক'তো ওলাই যোৱা নাই। আজি ক'তো ওলাই যোৱা নাই?
উলাই যোৱা নাই ৰ'বা মানে বৰষুণ দি আছিল ন, উলাই যোৱা কথা আছিল মানে বেলতলা গ'লো হয় য যোৱাই নহল। মানে মাৰ্কেটৰ পৰা কিবা লৈ আনিছিলো মই, চেন্দেল এটা ৰিটাৰ্ণ কৰিম বুলি ভাবিলো মানে নহ যিহে বৰষুণ দি আছে বৰষুণৰ কাৰণে নোৱাৰিলোঁ।
সেটো হয়, সন্ধিয়া সময়ত যি ধাৰাসাৰ বৰ
হয়, বহুত বৰষুণ দিছিলে মানে বৰষুণ দিয়াৰ কাৰণে নোৱাৰিলোঁ মানে যাব, ভাবিছোঁ কালি যাম।
ময়ো সেইখিনি সময়তে কলেজক পৰা আহি আছিল, ফাঁচি গৈছোঁ মাজ ৰাস্তাত। তে
হয়, ঠিকে ক'লা মানে বৰষুণ দিয়াৰ কাৰণে বহুত প্ৰব্লেম হয়, ন' মানে আজিকালি দেখাই পালা অ', মোবাইলে ৱাল চবত দিয়ে গুৱাহাটীত বৰ পানী হয় বুলি কৈ কেনে আমাৰ আমাৰ আগতে কলেজত বহুত পানী হৈছিলে মানে ছয় মাইল পৰ্যন্ত এনেকুৱা জাগা খিনিত বহুত পানী হয় ৰুকমিনী গাও, গণেশগুৰি এনেকুৱা মানে বৰষুণ দিলেও বেয়া আৰু ৰ'দ দিলেও বেয়া এনেকুৱা হয় মানে ৰ'দ দিলে তাটো বহুত বেয়া হয় ন।
ৰ'দ দিলেও ওলাই যাব নোৱাৰা বৰষুণ দিলেও ওলাই যাব নোৱাৰা।
অ ঠিকে গ'ল আজিকালি বতৰটো বৰ বেয়া হৈছে মানে এটা বতৰ হৈ থকা নাই মানে আগৰ নিচিনা যি ভাল বতৰ আহিছিলে ন এনেকুৱা বতৰ
আগতে তো তোমাৰ জুন জুলাই মাহত বৰষুণ দিছিল। নে অ ছেপ্টেম্বৰ মানলৈকে বৰষুণ বৰষুণ দিছিলে বাকী সময়ত এনেকে ৰয়। এতিয়া টো কোনো থিকেই নাই বতৰৰ। কেতিয়া ৰ'দ দেই কেতিয়া বৰষুণ দিয়ে একো ঠিকেই নাই বাৰিষা আঠাকাল শৰৎকাল একোৱেই নাই
তাকেইেতো সেইটোয়েতো মানে এতিয়া বহুত প্ৰব্লেম হৈ আছে মানে এনেকুৱা বতৰৰ কাৰণে বেছি জ্বৰ দিলেও মানে বহুতৰ কাৰণে যিহতৰ হাই প্ৰেচাৰ থকা মানুহ বোৰৰ কাৰণে বৰ বেয়া মানে যিহেতু বাহিৰত ওলাই গৈ প্ৰব্লেম মানে প্ৰেব্লেম হৈ যায় হায় প্ৰেছাৰ সিহতৰ হাই প্ৰেচাৰ থাকে মানে কিবা হৈ গ'লে বা ৰদ দিয়ে ৰ'দৰ কাৰণে মানে এনেকুৱা হাই প্ৰেচাৰ থকা মানুহোৰ ওলাব ক'ব নোৱাৰে আজি বৰষুণ দিয়া কাৰণে আমি মানে স্কুলে কলেজে যাব নোৱাৰে গাঁৱৰ মানে বেছিভাগ জাবৰ মানে পানী কিয় হয় পানী হোৱা সময়ত মানে মানুহবোৰ যেনে জাবৰ জোথৰ তেনেকুৱা কে পেলাই দিয়ে ড্ৰেনত তেনেকুৱা কে
সেই কাৰণে চাবাচোন বৰষুণৰ সময়ত যেতিয়া বানপানী হয় ন তেতিয়া তুমি ৰাস্তাই দি যাবই নোৱাৰা ইমান লেতেৰা পানী আহে।
হয়, হয় ঠিকে ক'লা আৰু পানীতো যেতিয়া জাম কেনেকুৱা হয় মানে দ্ৰে নোত ভৰ্তি হৈ যায় যি সেইটো জাৱৰ -জোথৰবোৰ পেলাই বুলি তেনেকুৱা ভৰ্তি হৈ যায় আৰু বালিবোৰ থাকে বালিবোৰ নালাবোৰ চাফা কৰি। থাকিবলৈ নালা চাফা তাফা হলেহে তেতিয়া হে অলপ ভাল হয় ন। তেতিয়া মানে পানীবোৰ মানে চিধাই গুচি যাব আৰু সেনেুৱাকে এতিয়া মানুহবোৰ যাব য'ত তাত তাতে পেলাই থাকে যত মানে আজিকালিতো বহুত মানে চৰকাৰে বহুত ক্ৰয় কৰিছে জি এম চি তো মানে আজি কালি জাৱৰ পেলাব চবৰ যে ঘৰে ঘৰে আহে। অহাৰ পাছত চবে ঘৰে ঘৰে দিব লাগে জাৱৰ মানে দিব লাগে জাৱৰ মানে বহুতে নিদিয়ে নিদিয়া কাৰণে মানে যোনে ডাঙৰ মানুহ আছে গাড়ী লৈ যায় য'ত পাই তাতে পেলাই দিয়ে হয় নে নহয় এনেকুৱাতো ভাল নহয় ন। সেইটো কাৰণে তো পানী হৈ যায় ন।
কোনেও নুবুজে চোৱাচোন সিহঁতে জানিব লাগে ন ক'ত পেলাব লাগে চৰকাৰে ডাষ্টবিন বোৰ দিছে ডাষ্টবিনত পেলোৱা ন নালাত কেলে পেলাব লাগে নালাই দিটো পানী যাবৰ কাৰণে ৰখা হৈছে ন যিখিনি সেইখিনি পানী আমি ধৰি ৰাখিব নোৱাৰোঁ বহুত পানী হয়।
হয় হয় ঠিকে ক'লা তুমি মানে যি হওঁক বৰষুণ দিয়া পানী দিয়া সেইটো জাপানীটো মানে গুচিয়ে যায় যি যি যাবৰ থাকে বুলি কেনে পানী থাকি যায় ন।
সেইটোৱে আৰু আমাৰ আমাৰতো বৰষুণৰ সময়ত মোৰো কলেজৰ আগত যি পানী হয় তুমি যাবই নোৱাৰা এনেকুৱা অৱস্থা হয় কি তুমি খাতুৰি যাব লাগিব ইমান পানী
হয় ঠিকে ক'লে এনকাটো বহুত প্ৰব্লেম হৈ যায় এনেকা কলেজ পৰীক্ষ ক্ষা যদি এনে ক্লাছ হৈ থকা সময়ত একো নাই এ যদি মানে পৰীক্ষা সময়ত তোমাকতো যাবই লাগিব যেনেকুৱা হয় নে নহয়? সেইটো বহুত প্ৰব্লেম হয় চাগে তোমালোকক আৰু গাড়ী বোৰো যাব নোখোজে। ই-ৰিক্সাবোৰক যদি কয়, সিহঁতেও যাব নোখোজে কৰবাত চাইডৰ পৰা ঘূৰাই দিয়ে। তেনেকুৱাতো হ'লে নহব ন? যিমানো পইচা দিবা তেতিয়াও নাযাব মানে গাড়ীবোৰ।
সেইটোৱে আমাৰ, আমি এশ টকা, দুশ টকা যিমান দিলেও, সিহঁতৰ যে হাজাৰ টকাৰ খৰচ হৈ, হেৰি হৈ যাব, ডেমেজ হৈ যাব।
হয়, হয়, ঠিকেই ক'লে মানে, বস্তুটো বেয়া হৈ যাব ন? সেইটো কাৰণে যাব নোৱাৰে।
আৰু আজিওতো কেনেকুৱা বৰষুণ হঠাৎ কৰি দিলে। এতিয়া, তোমাৰ পৰহিমানলৈকে ইমান ৰ'দ দি আছিলে হঠাৎ কৰি আজি এই ধাৰাসাৰ বৰষুণ।
হয়, ঠিকে ক'লা আজি বহুত বৰ দিছে মানে, আজি বৰষুণ দিয়াতো, মানে অলপ দিয়ে আছিল ৰাতিপুৱা সময়তো চাৰিটামান বাজাতো বৰষুণ বহুত দিলে ন? বহুত জোৰ-জোৰকে দিলা
খিনি
হয়, আ, ৰাতি দিলে একো হেৰি নাই মানে দিনত দিব নালাগে থাকে ন? দিনতে মানুহবোৰ অফিচত যায় স্কুলে, কলেজতে যায় মানে বহুত প্ৰব্লেম হৈ যায় ন সিহঁতৰ? ছাটি থাকিলেও কি হয় পানী যদি জাম, জাম হৈ যায় ন? পানীৰ কাৰণেহে অলপ অসুবিধা হয় মানুহবোৰক
সেয়াই আৰু বৰষুণৰ সময়ত পানীৰ কাৰণেতো কিমান এক্সিডেণ্ট টো, হয়, তোমাৰ
হয়, হয়, ঠিকেই ক'লা তুমি। পানীৰ কাৰণে এক্সিডেণ্ট হৈ যায় মানে, যিহেতু মানে, গাড়ীবোৰ যাব নোৱাৰে, গাড়ী ফাঁচি যায়, পানীৰ কাৰণে গাড়ীবোৰ ফাঁচি যায় আৰু মানুহ বোৰো যাব নোৱাৰে, মানুহবোৰো কেনেকুৱা হয়? বহুতে মানে দ্ৰেইনটো দেখা নাপাই যে এইটো গাত বা গাঁথা আছে বুলি তাতে সোমাই যায় বহুতে এনেকুৱা বহুত ধৰণৰ ঘটনা বোৰ হৈছে যিহেতু পানীৰ কাৰণে। আ ৰ'দৰ কাৰণেও বহুত হয় মানে বতৰটো মানে সমান্ত হলে অলপ ভাল হয় নে নহয় বেছি বতৰ মানে যেনেকুৱাকে ৰ'দটো বেছি হলেও বেয়া আৰু বৰ বৰষুণ বেছি হলেও বেয়া ৰ'দটো যদি বেছি হয় মানে বহুতে কলেজ, স্কুল যাব নোৱাৰে জুনে মানে কম মানে কমজোৰ থাকা ল'ৰা-ছোৱালী বোৰো মানে সিহঁতৰ কাৰণেও প্ৰব্লেম হয় স্কুল কলেজ যোৱা কাৰণে সিহঁতৰ মাথা ঘুৰাই পৰি যাব মানে এনেকুৱাকে ৰ'দো মানে বহুত নোৱাৰে হাই প্ৰেচাৰ থকা মানুহবোৰৰ কাৰণেটো বহুত বেয়া যিহেতু অলপ আগত মানে অলপ গ'লেও মানে সিহঁতে বহুত গৰম লাগি যায় বেছি কাম চাম কৰিব নোৱাৰে সিহঁতে
তোমাৰ ৰ'দটোতো ইমান বেছি যে আমি নৰ্মেল মানুহবোৰেই চলিব নোৱাৰোঁ হাই প্ৰেছাৰ থকা মানুহে কেনেকে চলিব।
হয় ঠিকে কৈছে তুমি আজিকালিতো নৰ্মেল মানুহে চলিব নোৱাৰে সেইটোতো তুমি ঠিকে কলা।
তেতিয়া সৰু আছিলো ইমান গৰমো নাছিলে ইমান ঠাণ্ডাও নাছিলে এতিয়া মানে একো বতৰৰ ঠিকে নাই ইমান গৰম বাঢ়ি গৈছে।
হয়, তুমি যি ক'লা সৰু থাকোতে মানে গৰমো আছিল, যিমানেই সৰু থাকোতে কি মানে সৰু আমি যেতিয়া আছিলোঁ আমি একো বুজাই নাছিলোঁ, আমি আজিকালিহে বুজি পাওঁ যি মানে ৰ'দ কিয় কয়, গৰম কিয় কয়, বৰষুণ কিয়, আগতে মানে ৰ'দতো সেনেকুৱা খেলিছিলোঁ আৰু বৰষুণ টাইমত খেলিছিলোঁ আৰু ঠাণ্ডা টাইমত খেলা হৈছিল মানে সেইটো হোৱা আানে বুজা শক্তিটো নাছিল ন! এতিয়া আজিকালি চোৱা মানে বহুত ধৰণৰ মানে নিউজ বোৰ পাই থাকোঁ, নিউজো চাওঁ, নিউজবোৰ আহি থাকি চাওঁ আগতেতো নিউজ কিহৰ, কাক, কয় সেয়ে বুজি পোৱা নাছিল হয়, নহয় আ গিলাক কাক কয় সেইটোও জানা নাছিলোঁ, এতিয়া আজিকালি জানা কাৰণেহে বেছি মানে বেয়া, আমিতো জানা হৈছো ন, সেইটোয়ে বৰ বেয়া আগতে সৰু থকা খিনিত সময়ত বৰ ভাল আছিলে। একো বস্তু জনা নাছিলোঁ, একো বস্তুৰ ভয় নাছিল চা, বহুত ধৰণৰ ঘটনাবোৰ হৈ থাকে এইবোৰ আমি জানো ন' মানে চবৰে মোবাইলে হাতে, হাতে মোবাইল আছে আগতেটো টিভিতে চবে চাই আছিল ন! আজিকালি ইমান চচিয়েল মিডিয়াবোৰ নাছিলে আৰু আজিকালি বহুতে চবৰে হাতেৰে সৰু চলিবোৰৰ হাততে মোবাইল চোবাইল থাকে সিহঁতে মানে নিউজ মোৰ কিবা-কিবি পাই থাকে, সবে মানে চব ভয় সোমাই গৈছে চবৰ মনত, এতিয়া তুমি চাবা পানী নদীৰ পানী পৰা বেছি হৈ যায় সেইটো সময়ত তুমি যদি যাবা সাঁতুৰিবা তুমি ভাবিবা অ', চুইমিং কৰিব যাওঁ তে, তুমি চুইমিং কৰিব গ'লেও মানে পানীটো বেছি বাঢ়ি যায়। আমাৰা কাৰণে বেয়াই হয় নে নহয়।
আজিকালি আমি এইবোৰ চাই চাই বুজি পোৱা হৈছোঁ কাৰণেহে মানে বেছিকে অনুভৱ হৈছে নহ'লে আগতেটো আমি এইবিলাক একো জানাই নাছিলোঁ, টিভি বুলি টিভি বুলি ক'লে কি কয় কাৰ্টুন চিনেমা কেৱল সেইটোৱে আছিলে। আগতে, আগতেটো নিউজ বুলি ক'লে মানে কিবা সে আৰ
হয় আগতে নিউজ বুলি মানে চাল মা মা দেউতাহঁতে চাই থাকে খুব মানে গমে পোৱা নাছিলো, সকলোৱে কি চাই আছে কি বাতৰি ইমান চাই আছে একো গমেই পোৱা নাছিলো মানে মনে দিয়া নাছিলো সেইগিলা বস্তুত হয়ে নে নহয়, আজিকালি মানে নাচাওঁ বুলি ক'লেও মানে গমেই পাই যাবা মতুমি তুমি যদি মোবাইলত নাচাবা ফ'ন আহি যাব কাৰবাৰ য'ত অমুকৰ এনেকুৱা হ'ল। তমুকো এনেকুৱা গম পাই যা হয়নে নহয় আৰু আজি আগতেটো এনেকুৱা নাছিলে আগতে নাছিল বুলি কিন্তু ভালো আছিল আ, আ, আজিকালি বহুত ধৰণৰ ঘটনাবোৰ হৈ থাক বহুতে পানী এক্সিডেন্ট হৈ যায় মানে সৈনেকে গাড়ী যোৱা মানে পুৰা সেইটো হৈ যায়, এক্সিডেণ্ট হৈ যায় বহুত কে মানুহক মাৰি দিয়ে মানে বহুত ধৰণৰ ঘটনাবোৰ হৈছে আৰু আৰু বহুত মানে এনেকুৱা সেইটোৱে হয় পানীৰ কাৰণে ৰ'দৰ কাৰণে বৰ, বৰ বেয়া আৰু।
হয়, তুমি ঠিকেই কৈছা, আগতেটো তোমাৰ এইবিলাক অ', যেতিয়া মোৰ মামা চা মাহঁতে এনেকৈ বা মা দেউতাই আহি কেনে নিউজ চাব কয় মোৰ কান্দা কাটি লাগি যায় বোলে এই নাই নাচাওঁ এইবোৰ কি চাই থাকা মই কাৰ্টুন চাম। কিন্তু এতিয়াতো আৰু এতিয়াতো তোমাৰ কাৰ্টুনো চাবলৈ মন নাযায়, এতিয়া নিউজ বোৰ চাই চাই চিন্তাহে হ'ব ধৰে বাহিৰত যাম নে নেযাম? কি কৰো? ঘৰত থাক থাকিলেও মানে সেই দিগদাৰ হয় বাহিৰত গ'লেও দিগদাৰ, ক'তোৱে থাকিব নোৱাৰো। আৰু বতৰটো এনেকুৱা তুমি ঘৰতো থাকিব নোৱাৰা ঘৰতো ইমান গৰম লাগে। বাহিৰতো যাব নোৱাৰা ইমান গৰম ক'তোৱে মানে হেৰি নাই শান্তি নাই ইমান গৰম পৰিছে। তুমি পানী খাই খাই তৎ নাপাওঁ একেবাৰে, অলপ দেৰি পিছে পিছে গা ধুব লাগে গৰমৰ কাৰণে।
হয় আৰু গাওঁ ধুলেও বৰ বেয়া মানে দুইবাৰ, তিনিবাৰ যদি তুমি গাটো ধুই লোৱা সেইটো কাৰণেও বেয়া। জ্বৰ চৰ্দিটো আহিবই জ্বৰ চৰ্দিটো হয়য়ে যাব সেইটো কাৰণে অলপ বেয়া ন' মানে দুইবাৰ, তিনিবাৰ যদি আমি গাটো ধুই দিওঁ বৰ আৰু মানে ভাবো অ, ৰ'দ দিচি বুলি কেনে দুইবাৰ মান গাটো ধুই লও গা- গাটো ধোৱাতটো কি হয় মানে বেয়া হয়। আমাৰ কাৰনে ভাল কিন টো এনেতো বেয়া হয়।
এনে বেয়া এতিয়া আমি সেই হৈ আছো কাৰণেহে আমি অনুভৱ কৰা নাই।
হয় হয় ঠিকে কলা।
বাৰু দিয়া। তোমাল লগত কথা পাতিনে ভাল লাগিল ভালকে থাকিবা পিছত কথা পাতিম দিয়া, উম দিয়া বাই বাই।